ছা।
অ' শুনি আছো দিয়ক।
অ' এই পুতুককে কলটো কাটি যায়, আমাৰ ইয়াতে নেট
অ' নেটৱৰ্ক প্ৰব্লেম হৈ আছে।
উম' আমাৰ ইয়াৰে টাৱাৰটো গুচি গ'ল নহয়। তোমালোকেটো ফাইভাৰ লগাইছা ন, এতিয়া? উম' আমাৰো ফাইভাৰে সেইকাৰণে মানে অলপ চলো আৰু।
তথাপিতো মাজে মাজে চাৰ্ভাৰ ডাউন হৈয়েই থাকে।
হয় থাকে উম', আহে এই মাতিলে বনাব আহে। আমাৰ আৰু ফো ফুল নেটৱৰ্ক পাওঁ ৰ'বা, আমাৰ ঘৰৰ একেবাৰে বাউণ্ডাৰীতে বক্সটো লগাই দিছে নহয়।
অ'।
অ' মই কি কৈ আছিলো বোলে, অ' দেউতাকৰ পাব্লিক স্কুলত যোৱা দেখ দুটাত মানে এতিয়া কামত সোমোৱা তিনিমাহ হ'ল ন।
উম'।
উম' মানে অৰুণাচল নাযায় এতিয়া?
যায়, মাজে মাজে তথাপিতো এইকেইদিন ভাড়া চাড়া নাই মানে দুৰ্গা পূজা মানৰ পিছৰ পৰাহে হব কিজানি।
উম', উম', উম'।
এইকেইদিন আছেই এনেকে, এতিয়া জি পি এছৰ বাছতে আছে।
উম' উম', ভালেই টাইম পাই নহয় ঘৰত থাকিব।
তাতে কষ্ট বেছি, পই পইচা আছে তাতে অৰুণাচলত পইচা আছে, কিন্তু কষ্ট বেছি। আৰু ইয়াতে ইয়াতে পইচা নাই বেছি, কিন্তু আৰাম আছে।
ভয় নালাগে নে, মোৰতো দে বৰ ভয় লাগে দেখোন, যোৱা মানুহখিনিৰ কাৰণে।
ভয়তো লাগে, কিন্তু উপায় নাই নহয়।
উপাই নাই মানে আছে, ইয়াতে মানে কি এইটো যিটো পাৰ্মানেণ্ট কৰি জব টো লৈ, স্কুল ডিউটি লৈ পেলাই ইফালে নি যে অলপ, ফ্ৰী টাইমত ওলাই গ'লে বঢ়িয়া পইচা ইনকাম হয়তো।
উম'।
সেইটোৱে কৰিব দিবা, পাৰ্ট টাইম যাব দিবা। বেলেগক দিয়াতকে, নিজে প্ৰফিতটো ল'ব লাগে।
অ'।
হয় নে নহয় উম খালি সেই তোমালোকৰ চাগে অলপ সিফালে মাহঁতৰ ঘৰলৈকে যায় ন থব পাৰি ন তাতে
উম পাৰি কিন্তু উম এই এতিয়া দেৰশ কৰি দিও আমি গাড়ী চাৰ্জ দিয়া আৰু থোৱা যদি নিজৰ থাকিল হয় সেইখিনিও বাচিল হয় এতিয়া আমাক পাঁচশ কৰিহে দিয়ে
অ' মানে সেইটো তোমালোকে পইচা পইচাটো মানে মাইনাছ কৰি দিয়া ন
অ'
অ' সেইটো মানে সেইটোৱেটো মই ক'লো নিজে ল কৰিলে মানে বহুত ইনকম হয়
উম
দেৰশ টকা তোমাৰ যায় বাকী খিনি ধৈৰ্য নাই ন
উম
উম কিন্তু মোৰ এনেহেন লাগিছে এতিয়া গোটেই মানুহ ঘৰে প্ৰত তি আমাৰ ইয়াতে হৈ গৈছে মানে চবে বেলেগ কাম বাদেই দিছে দেখোন
অ' চবৰে ঘৰে ঘৰে আছে এতিয়া
মানে উম ৰাজমিস্ত্ৰী মানে কাঠ মিস্ত্ৰী মানে চবেই মানে এই এটা প্ৰফেচনেল বাছি লৈছেচোন
অ'
আমাৰ কেইটা বাৰু পুৰণা মানুহ তেওঁলোকৰ কথা বেলেগ হয়নে নহয়
উম
উম কিন্তু ইহঁতে মানে চবেই বাছি লৈছে সেইটো অলপ আচৰিত মানে বাচি লৈছে মানে নিশ্চয় পইচা আছে তাতে
আছে নোহোৱা নহয় ধৈৰ্য্য যদি আছে
আমাৰ দেউতাকহঁতে কয় ইহঁতে আমাৰ ভাত মাৰিলে বোলে
ধৈৰ্য্য যদি আছে পইচা আছে সিহঁতৰ আছে ধৈৰ্য্য
বহুত আছে এই আমাৰ এই তলত যে থাকে ইহঁতে গিৰিয়েকে বাপ ৰে আমাৰ মহাক আহিয়ে ক'ব মই তিনি হাজাৰ টকা ৰাতিপুৱাই ভাড়া মাৰি আহিলোঁ বোলে
সিহঁতে যায় যে ৰাতিপুৱা ছয়টা বজাত
ছয়টা কত পাঁচটাত যায়
কেতিয়াবা আৰু চাৰিটাতো যায় নহয় উঠি
অ' মই গম পাওঁ চাৰিটাত গৈ দছটাত চাৰ্জ দিব আহে তোমাৰ
অ'
অ' আৰু হেনেকে সিহঁতে দুখন আকৌ নতুনকৈ কিনিলে
কি গাড়ী
উম এয়াই ভাড়া দিছে
অ'
আকৌ কিনিলে এই ইহঁত নহয় আমাৰ তহঁতৰ বাইদেউহঁতৰ মুখৰ ঘৰ নহয় এই আমাৰ তলত যে থাকে
অ'
আমাৰ তলৰ ফালে যে থাকে ববিতাৰ কাষত এ সিহঁতে
অ' চিংৰা দোকানী
নহয় অ'
মানে এই আমাৰ বাইদেউহঁতৰ কাষত থাকাজনীৰ নন্দেক যে
অ' অ অ অ অ বুজি পাইছোঁ অ বুজি পাইছোঁ।
বুজি পাইছা ন ভৰি ভাঙি পেলাই যে ইয়াতে আছে এতিয়া
অ অ
আকৌ দুখন কিনিলে কিনি পেলাই মানে তাতে মাটিখিনিত মানে একদম ৰাখা জাগা দিয়া বনাই লৈছে
উম উম পইচা থকা মানুহ আৰু সিহঁতে
পইচাও থাকা বুলি নহয় মানে কি টাইম থাকোতে পইচা দি পইচা ইনকাম কৰিছে ন
ৰাতিপুৱা চাৰিটা বাজাৰ পৰাই ৰাতিপুৱা চাৰিটা বাজাতে যাব, যায় আহি মটামটি চা চাৰে বাৰটা এটা মানলৈকে পুৰা কমাই ল'ব পুৰা একদম
উম আৰু আমাৰ ইহঁতৰ তোমালোকৰ ধৈৰ্য নাই প্লাছ মানে কেনেকুৱা এ হ'ব আৰু মই এইখিনিতে সন্তুষ্ট আৰু
অ
হয়নে
সেইটোৱেই বহুত হ'ল আজিৰ কাৰণে খোৱা খিনি ওলাল
অ' মোৰ হৈ গ'ল আৰু
যায় থাকোঁ এতিয়া আৰু
আমাৰতো একেবাৰে মিনিষ্টাৰ পোৰা বাৰটা বাজাত যায়
অহ আমাৰ দুদিনমান আহ দুদিনমান আমাৰ চলায় থাকোতে আমাৰ কি যাব একদম ৰাজহাড় চাৰে নটা দহটা মানত যাব মজাকে চাৰে এঘাৰটা বাৰটা মানত ঘৰ আহি যাব আহি একটোপনি মাৰিব
অ মই মানে কৈ থাকোঁ নগ'লে নাই এই আমাৰ নাযায় আৰু ভাত যদি কিবাকে খালে মানে বাৰটা বজালৈকে আছ ছে দেই মোবাইলত কিবা চাব। ৰিল চাব কামতো নাই স্কুলত থৈ অহাৰ পিছত
উম
তাৰ পিছত বাৰটা বজাত যদি ভাতটো মই সোনকাল বনাই দিলোঁ এই নাযাওঁ আৰু
হো
হৈ গ'ল আৰু নাযায় আৰু তাৰ পিছত তোমাৰ মোৰ আগত ক'ব নাই নহয় মোৰ তাত পইচা নাই তোমাৰ আছ ছে যদি দিয়া মানে মই মানে মই বোলো মই ক'ত পাম মইতো ঘৰত থাকো ন আ সেনেকুৱা মানে মানে দুদিন যদি অলপমান কাঢ়াকে কওঁ যাব আৰু আই য এতিয়া ত' ভণ্টি কৈয়ে থাকে মোৰ আগত বাইদেৱে
উম
মোৰনো কি কবি আৰু নিজৰ মতে চলা মানুহ আমি ক'লে নুশুনে ন
সেইটোৱে হয়
এতিয়া মই জোৰকে কোৱা মানে এখন আৰু হেৰিহে লাগিব অ সেইকাৰণে নকওঁ মই তুমি য মই মোৰনো কি মই খাব পায়ে থাকিম আৰামত। ও। মই সেয়াই ভাবো মই সেইবিলাক বুজি নাপাওঁ আনি দিবা যি লাগে মুঠতে মই সেইটো জানো
বেছি ক'ব যোৱা আৰু কি খোৱাইতো আছোঁ না
অ' মানে ডাইলগ মাৰিব ন তুমি ঘৰত বহি আৰু কিয় কৈ আছা
সেইটোয়ে, সেইকাৰণে নকওঁ আৰু।
কিন্তু সিদিনা যে ইহঁতৰ নন্দেকজনী যে পৰিলে যে।
অ'।
এ মানে, কি মানে হাজবেণ্ডজনে মানে আমাৰ হা' কয় আছে আৰু মোৰ দেৰ লাখ টকা খৰচ হৈ গ'ল বোলে, দেই।
উম।
তাৰপিছত আমাৰ, মোক আহি কি কয় তুমি বোলে নপৰি ৰিবা দেই, বাথৰুমৰ পৰা আহিলে ভালকে আহিবা খোজকাঢ়ি, মোৰ কিন্তু পইছা নাই দেৰ লাখ মান টকা বোলে।
অ', সিহঁতৰ কি ডেৰ লাখ মান ভৰিল নেকি।
অ', মানে অপাৰেচন কৰিব লগা হ'ল ন পাতি লগালে।
অ', উম উম। অ', পইচা আছে আৰু সিহঁতৰ প্ৰাইভেটত নিবয়ে। আমি আৰু পোতোতকে কিবা হ'লে ভাঙাঘৰ মেডিকলে দৌৰিম।
উম, তাৰপিছত মোক সেনেকে কওঁতে, মই কৈছো হ'য় নেকি, তুমি মানে পইচা নাই সেইকাৰণে মোক আগে কৈ থয় থৈ দিছা আৰু মই ন, মই পৰিবৰ কাৰণে মই জানি বুজি পৰিম নেকি।
হম, তাৰপিছত মই বোলো হ'ব আমাৰ আৰু পৰিলেও ইমান দুখ নাপাওঁ দিয়া আমি মানে বেছি ভাৰী নহয়।
ভগৱানে জানে দিয়ক, কাক কি বেমাৰ
তাকেইতো মই সেই বুলি ক'লো আৰু মোক আহি কৈ আছে, সি দেৰ লাখ টকা খৰচ গ'লে একদিনত, মই বোলো ভালেই সাঁচিছে আৰু সেইকাৰনে পাৰিছে খৰচ কৰিব।
উম, আমাৰ সেনেকুৱা শাঁচতীয়া নাই যে। নাই খোলা আমাৰ, আমাৰ নাইয়ে ইঞ্চুৰেন্ঞ্চ।
খুলিবা নেকি, খুলিব লাগে এটা।
খোলা, লাগাতো লাগে, ইমান দিন ক'লো চলিৰ যদি দহ বছৰ হ'ল তথাপিতো দেউতাকৰ গুৰুত্বই নাই, আৰু
ইহঁতৰ সি পোৰা ক্লিয়াৰ কৰি আছে ইহঁতে।
আছে আছে, সিহঁতৰ ঠিকে দি আছে, আমাৰ যদি দেউতাকক কওঁ, কয় কি কি, যেতিয়ালৈকে মই জী জীয়াই আছো, তেতিয়া তেতিয়ালৈকে তাৰ মানে মইয়ে তাৰ ইঞ্চুৰেঞ্চ।
উম হম হম, সেইটো ভুল কথা।
সেইটোতো ভুলেই, কিন্তু আৰু, বুজি নাপালে কি কৰিম আৰু। মই পইচা ক'ত পাম, যদি নেদে আৰু
অ', এইটো হয়, কিন্তু ইহঁতৰ বহুত ভাল কাম, মই বোলো এইটো এটা বহুত ভাল কাম কৰিছে, কিবা এটা বাইচান্স হ'লে তোৰ টেনশ্যন নাই দে।
উম, সিহঁতোৰ লাহে লাহে পাবই আৰু বেছি বছৰ নাইতো, চাৰি বছৰ নে পাঁচ বছৰ হে আছে, সাত লাখ আঠ লাখ মান পাব সিহঁতৰ।
অ', মানে গোটেই ইণ্টাৰেষ্ট চিন্টাৰেষ্ট মিলি পেলাই।
উম, উম।
উম। তাকে মোক কুন্তলা বাইদেউ কৈ আছে এটা খোলা, এটা খোলা, মই বোলো খুলিম ৰ'ব মোৰ অলপ পইচা চৰ্ট হৈ আছে পইচা আহিলে মই খুলিম, সিহঁতৰ আৰু এল আই চি নহয়।
কি নহ'লে?
কোম্পেনী, এল আই চি হলে ভয় নালাগে মোৰ বেলেগ হ'লে ভয় লাগে।
এ সেইটোয়ে এই বেলেগ এল আই ছিৰ বাদে বেলেগত ইমান এটা ৰিক্স ল'ব নোৱৰি কিন্তু।
এল আই চিৰ কাৰণেই তোমালোকৰ যে মাষ্টৰণী বাইদেউ এজনী আছিল, সেই বাইদেউজনী মাতি আছে।
এ হেদ বাইদেউ যি পি এ হেৰি জনশিমলুৰ কমলনি বাইদেউ
সদায় মোক ফোন কৰে মলয়া কেতিয়া আহিবা বুলি
অ', বাইদেউ পুৰণা মানুহ বাইদেউৰ তাতো থ'বা পাৰি।
উম, তাতেই থ'ম ভাবিছোঁ মই।
এ আমাৰ ওচৰতো আছে নহয় জয়চৰণ।
হয় নেকি?
অ', সেইয়াও মানে ভাল আৰু মাৰা যোৱা নাই ক'তো, মানে পুৰা লিগেলৰ কাম চলে আৰু। লিগেল পুৰা।
আজিকালি ভয় নাই ৰ'বা, মই খোলাৰ পিছত মই নিজে অনলাইন পইচা দিব পাৰিম। কাৰো হাতত দিব নালাগে নহয়, আজিকালি তুমি জুৰি বেলতলা গ'লে তাত তে নিজে জমা দিও আহিব পাৰা। মানে আগতে ভয় আছিল মানে এজেন্টক দিলে নিদিব।
উম, উম। ঠিক আছে, অ'স, দিয়ক তে ৰাখোঁ।